হেল্ল', কি কৰিছে? এয়া ভাত খালি? মই এ' খায়ে আছিলো খাই উঠিছো এতিয়া। আজি এয়া ভোল- আলু ভাজিছো।
হয়, নেকি?
আৰু তিতা -কেৰেলা ভাজি সেয়াই।
এ'-এ' চা- চাফ চিকুণ চলিচে নাই হাতৰ? হেল্ল',
অ',
কালি ধুলো আধা -আজি ধুলো আধা।
অ',
আধা আদি শেষ বোধোৱা।
আহ কা
কাইলৈ এ বিচনা পৰা খিনি ধুম আৰু
উম
তাৰপিছত দুৱামুখৰ পৰ্দাখিনি ধুম
উম তাকে মোৰ ঘৰতে এনে আছিল। ভাবিছোঁ ফোন এটা কৰো এত- এনে কোনোবা আছে বহি আছো এনে অকলে অকলে ফুৰিব যাবও লাগিছিলে কৰবাত এনে অকলে বহি আছো ঘৰত আমনিও লাগে ন।
তাকে মোৰ এতিয়া আজি কামেই শেষ।
অ কাম কামখিনি শেষ হৈ পেলাই আমি যাম দিয়ক কবাত ন।
উলাবী উলাবী যাবলে মা ৰক কবি বাইৰকো কবি গোটেইকেইটা ওলাবি আমাৰ আমাৰ ইহঁতকো লম।
অ গৈও ভাল লাগিব ন ঘৰত কিমান থাকিব আৰু
ইয়াতো হেৰি ভাত কি খালি?
ভাত আজি আমাৰ এই শুদায় নিৰামিষ দালি ভাজি ব- বনালে আৰু আমাৰ তিতা কেৰেলা বনাইছিলে। ময়ো ভাল পাওঁ একেবাৰে বনাইছে আজি এহোপা মান মানে কি হৈছে জানে মানে থৈ দিলে। বেয়া হৈ যায় বস্তুবিলাক
উম
পেলালে সেইকাৰণে আৰু আকৌ আমাৰ আমাৰো চাফা কৰি আছে যে আমিও লাগি আছো। আইতা আহিছে।
আমাৰ ঘৰতো চা হেৰি আধাৰেদি বৌৰে চ- ফা কৰিলে তাৰপিছত আ- আকৌ মই কাপোৰ খিনি তাই ধোব নোৱাৰিব মই যিমান ধোগো ধোগো
অ বৌয়ে কৈ পাৰিব অকলে।
এ নোৱাৰিবঔ তাই ধুবই নোৱাৰিব তাই ধুব নোৱাৰে। সেইকাৰণে ময়ে ধুইছো দুষ্ট উম মই এনেও তো আগৰ পৰা মই অকলেই ধোও ধৰ তাপিছত এতিয়া তাইক কৈছো। তই সেই সৰু সৰু কাপোৰ খিনি মেলি দে মই ধূই দিছো তই মেলি দে। তাৰ পিছত ভাত খিনি দুইজনীয়ে তাই ভাজি কাটি দিলে মই বনালো গা চা ধুই আহি।
উম
এতিয়া খাইছো ভাত।
অ বৌয়ে কাম বৌয়ে কাম কৰি আছে।
তাইও ভাত খাই আছে। তাইক ভাত দি থৈ আহিছো। উম
অ মই ভাবিছিলোঁ বৌ লগত এইকেদিন দেখা দেখিও হোৱা নাই কথা পতাও হোৱা নাই।
আছে তাই ঘৰতে কৰিবি তাই ঘৰতে আছে।
অ কল এটা কৰিব লাগিব বহুত দিন হ'ল কল কৰা নাই যে আপোনালোক মইছো কল এটা কৰো কি কৰি আছে আপোনালোকে ভাত পানী খালেনে নাইবা
আজি সেয়া কালি দেৰিকে খাইছোঁ। আজিও দেৰি এই কাপোৰ ধোৱাৰ কাৰণে আকৌ কাইলৈকো দেৰিয়ে হ'ব।
অ কাইলৈ দেৰি হব মানে আগবেলাতো সুধি হবলে। হেৰি হব ন লঘোণ দিয়ে বুলি কৈ যে আগবেলা
এ আগতে মানুহ বিলাকে দিছিলে। আজিকালি মানুহে ক'ত লঘোণ দিলে আগতে যেতিয়া আমি ঘৰত আছিলোঁ।
আহ
তেতিয়া আমি এয়া সুধি কৰো যে এতিয়াতো মানুহেতটো বহুত কাপ- কাপোৰ কানি নোধুৱে আমি আগতে ঘৰত থাকোতে চচপেন এ ভাত বনোৱা চচপেন বিলাক য আজিকালি ধৰ কুকাৰত ধৰ চ বনাই ধৰ তেতিয়া একে মাহঁতৰ মাহঁতৰ দিনত চচপেনৰ তলত যে খেৰৰে এনেকে এনেকে গোল গোল বনাই পেলাই চচপেন টো সুমিয়াই থ থৈ দিয়ে হায়া হয়া ধু সেয়া যে জ্বলাই দিয়ে
উম
যোনদিনাখন সুধি কৰে সেয়া জ্বলাই দিব আকৌ চচপেন আমি এতিয়া চচপেণ্ড কেৰাহিত সদায় দিওঁ ধৰ ভাত বনাই আগৰ আগৰ মানুহে নুধুৱে এনেকে সুধি কৰিলে বা কিবা কিবি হলে বহু দিনৰ মৰত এদিন উলিয়াই যোন দিনাক সুধি কৰিব সেয়া চচ পেন কেৰাহী চাই একে তলফালে চাই ধৰি যায় সেয়া চচপেন কেৰাহিত ধুব। ধুই গোতেই মানে ভিতৰত কিবা ডলা, চালনী, বেলনা যি যত আছে চব ধোব ঝাৰু ঝাৰু টো পেলাই দিয়ে তাৰ পিছত সেয়া কৰি মেলি ভাত খাবলৈ নিদিয়ে আমাক
এ হয় নেকি
কঁঠাল কঁঠাল ফালিব তাৰপিছত কঁঠাল দিব আম কাটি দিব তাৰ চত আকৌ কঠালে কঠালে আকৌ পিঠাগুড়িটো যে পিঠাগুড়ি ভাজি বা ঘৰাই গুৰি তেনেকে দিয়া খাবলৈ আৰু হে
আমাৰ আইতাই কৈছে হেৰি বোলে পকাখন মুচি লৈ বলৈ হালধি পানী অলপ দিয়ে হয়?
হালধি পানী নাজানো
তেতিয়া বোলে শু ভালকে বোলে শুদ্ধ হয়
হয় নেকি
কৈছিলে মানে আইতাই আইতাইহে নতুন নিয়ম উলিয়াইছে মই গমেই নাপাওঁ সেইবিলাকনো আজিকালি কত কৰে আৰু কওকচোন
তাকে তোমাৰ নাজানো আজিয়ে শুনিছো
শুনিছো আইতাই কৈছে কৰে আগতে আজিকালি মানুহে নকৰে আগতে কৰিছিলে বোলে তেনেকুৱা
এনেই মই ইউটিউবত পাই ইউটিউবত চাওঁ যে ইউটিউবত চাওঁতে দেখিছো নিমখ দি পেলাই ঘৰ মুচিব লাগে
অ নিমখ দি অ কৈছে নিমখ অকণ আৰু হালধি অকণ দিব লাগে বোলে
নিমখ দি পেলাই হেৰি মুচিব লাগে নিমখ দি মুচিলে মানে সেয়া কিবা কিবি মানে হেৰিৰ কাৰণে ভাল আৰু এইবিলাক মানে এইবিলাক কিবা যে হেৰি বুলি কয় কি এইটো বেমাৰ আজাৰ বুলি নহয় এই হেৰিৰ কাৰণে কিবা কিবি বেয়া বস্তুৰ কাৰণে মানে তেনেকে মানে সেই ঘৰখনৰ কাৰণে সেইকৰিব লাগে আৰু উম আহ তেনেকে কৰিবলৈ দিয়ে
ঠিকে আগ আগৰ নিয়ম বিলাক এতিয়া আজিকালি ইমান এটা পালন নকৰে আজিকালি ধুইকৈ থৈ দিয়ে সেয়াই আৰু ভাত খাই দিয়ে আৰু কত আগ আগৰ নিচিনাকৈ লঘোণত থাকে
নকৰে আগৰ নিচিনা
অ সেই এনেই আমাৰ আইতাই কৈ আছে কাইলৈ লগঘোণ দিব লাগিব তহঁতে এতিয়াই কামবিলাক ফিনিছ কৰি দে। আৰে আজি নহয় নহয় ভাগিব আজি কেতিয়া কেইটা বাজিব সেইটো নাজান? কিছুমানে বেলেগ বেলেগ টাইম কৈ আছে।
ৰাতি ভাঙিব।
অ আজি কৈছে দুটা বাজিত ভাজিব ভাগিব বোলে।
দিনৰ নহয় আজি ৰাতি
কিছুমানে কয় বোলে ৰাতিপুৱাতে ভাগিলে
আজি নাই ভঙা ৰাতি ভাঙিবহে।
হয় দিয় কাৰ কথা শুনিব মায়ে, তাকে কৈ আছে কৈছে একেবাৰে কাইলৈ ধুম আৰু আৰু
এ কাইলৈ কাইলৈ ধোম আৰু বেড কভাৰ আছে খোৱা খোৱা কাপোৰ খিনি যে সেইখিনি ধুম আৰু কাইলৈ তাৰ পিছত পৰ্দা পৰ্দা বাহিৰৰ পৰ্দাখিন ধুম আৰু আঠুৱােকেখন ধুম
অ আপোনাৰ ফিনিজ আপোনালোকৰ আছে আমাৰো কৰিব লাগিব আমাৰ তিনজনীকে আপোনাৰ দুজনী এজনী আহি গ'ল আৰু সহায় হয় ন
হ'লো মইতো আগতে কৰো ন অকলেই কৰো আগতে সহায় হ'ব ভাতকেইটা বনাব।
অ ভাতকেইটা পাৰিব বাকী আপুনি চাব পাৰিব।
মই কাপোৰ আৰু মই ধুলেহে মোৰ পচন্দ লাগে। আহ মই ধুলেহে পচন্দ লাগে। মোক বেলেগে ধুলে পচন্দ নালাগে।
নিজৰ কাপোৰ কেইটা নিজে ধুই ভাল লাগে।
উম বেড কভাৰ চেডকভাৰ তাই ধুবও নোৱাৰিব তাই ইমান ডাঙৰ ডাঙৰ বেড কভাৰ আছে। তাই এনেইও ধুব নোৱাৰিব মই ধলেহে ধুৱা। মই ধুলেহে ধোৱা।
আপুনি আপুনি ঘৰখনৰ বিষয়ে যিমান খিনি জানে তাই এতিয়া ইমানখিনি নাজানিবও পাৰে শিকি আছে লাহে লাহে। আপোনাক দেখি দেখি শিকিব। এতিয়া তাই কিবা এটা কৰি দিব পাৰিব। সৰু সুৰাকৰাকে ন বাকী খিনি নোৱাৰিলেও
অ ঘৰ কেইটা মুচিব পাৰিব, বাচন কেইটা ধুব পাৰিব বাচন কেটাকে ধুব পাৰিব সেইখিনি পাৰিব ধোৱা কাপোৰ কানি ধু ধোৱা খিনি ধৰা মই কৰিলো তাই বাচনখিনি ধুলে বা ঘৰ কেইটা মুচিলে সেইখিনি পাৰিব আৰু
পাৰিব
অইন খিনি নহ'লেও।
উম
তেতিয়াহে তাকে কম ৰাতিপুৱা সোনকালে উঠি মই যিখিনি কাপোৰ আছে ধুই চাৰ্ফত দি থ'ম তাৰপিছত চাৰ্ভত দি থক তাই যি কে কৰিব বাহিৰৰ কাম
অ সোনকালে উঠিব সোনকালে হ'ব তেতিয়া মানে দেৰিকে ধুলে মানে দেৰি হৈ যাব চাৰিটা, পাঁচটা বাজি যাব আপোনালোকৰ অ আকৌ দুপৰীয়াও খোৱা কথা আছে ন সোনকালে কৰিলে সোনকালে হ'ব। কাইলৈ মায়ে কৈছে মই বোলে পাঁচাতে উঠিম চব কাপোৰ তিয়াই দিম। ইমান সোনকালে উঠিব নালাগে দেউতাই কৈছে তই বোলে শুবই নালাগে তেতিয়াহ'লে। অ ধুইথাক কাপোৰকে ধুইথাক আমাকো শুব নালাগে। তোৰ ধোৱা চাই থাকিম আমি তই শুব কিয় লাগে
তিবা মেচিনত দি দিবি হৈ যাব অ।
মেচিন টো মানে কি হ'ল মাজতে নিগনি সোমাই পেলাই ফুটা কৰি পেলালে তাৰবিলাক বেয়াও হৈ গ'ল। এতিয়া ভাল কৰিবলৈও তাতে পইচা লাগিব মাতিলে মানুহ সেইকাৰণে মানে ভাল কৰোৱা নাই
ৱাৰেনটি আছিলে যদি হেৰিয়া কোম্পানী মানুহে লৈ গল হয় তেতিয়া লৈ গল ঠিক কৰিলে হয় হ'লেও মানে সিদিনাখন আমাৰ আমাৰ ফ্ৰিজটো যে আমাৰ ঘৰৰ ঘৰৰ ফ্ৰীজটো মানে অকণ বেয়া হৈছিলে তাৰপাছত হেৰি মানুহ আহি পেলাই গেছ ভৰাই দিলে তিনি হাজাৰ টকা ল'লে লওঁতেতো হেৰি ফ্ৰিজটো তথাপি চলা নাই তাৰ পাছত যপা আনিছিলে সিহঁত কোম্পেনী মানুহ মাতিলে মাতি পেলাই আহি ফ্ৰিজটো লৈ গ'ল সিহতে এতিয়া এনেই ভাল কৰিব তিনি হাজাৰ টকা এনেই ললে যে
এ মই মায়ে মাজতে কি কৰিলে জানে গেছ এটা আমাৰ গেছৰ ইটো চোলা বেয়া হৈছিলে যে মানুহ এজন আহিছিলে তাত তিনিশ টকা লাগে মায়ে কৈছে তই ঘৰলে যা গৈ যা বোপাই নালাগেও তই কৈ দিব এইটো ময়ে কৰিব পাৰিম সৰু সুৰাকে তোক তিনিশ টকা দিম নেকি এইটো চুলা ঠি ক কৰিবলে মায়ে আগ ৰাতিয়ে খুলি কৰি চব ঠিক কৰি কিবা লাগি আছিলে হবলা। ভিতৰত চাফা কৰি দিলে ঠিক হৈ গল তিনিশ টকা তাক এনেই দিবলগীয়া। মানুহ বিলাক মানে কি জানে এনেই কিবা এটা কৰি দিব তাতে মানে পইচা লাগে সিহঁতক। এইবিলাক মানে সেইটোৱেতো পইচাটো এনে নাই ন।
আৰু পাৰা কামটো নিজে কৰিব লাগে সিহতে মানে হেই। এনে এনে খুচি কাটি অকমান সময় বহি দিব আৰু হৈ গল।
এনেই সিহঁতৰ এ এক্টিং বিলাক এনেই কৰে এই পেলাক আমি বহুত। জানো কৰো তাৰপিছত মায়ে কলে নালাগে যা কৰি। ব মই পাৰিম কৰিব এইটো আৰু সৰু সুৰা কাম। তিনিশ টকা কিয় লাগে ন খুব বেছিতো ষাঠি সত্তৰ টকা এটা লৈ ইমান অভাৰ দাম। ত যাগৈ চোন যা মোৰ মাথাটো খাৰাপ নোহোৱা আগতে। মই কৈছো এইটো চেচ আৰু আজি আৰু মাৰ হাতৰ।
তাকে আমাৰ ফ্ৰিজটো সেয়া নি পেলাই এনে এনে হেৰি এঘাৰশ টকাকে। তিনি হাজাৰ টকা ললে লৈ পেলাই এনেই এনেই হেৰি। মো লৈ গুচি গল গেছ ভৰাব লাগে বুলি সেনেকে গেছ ভৰাই দি থৈ গুচি গল। তাৰপিছত ফ্ৰিজ চলাইছে নহয় আমাৰ মাহঁতৰ।
অ আপোনালোকৰ মাহঁতৰ মানে এতিয়া ভাল কৰিলে।
ভাল কৰিলে মানে তাৰপিছত সেইদিনা মই ঘৰলৈ গৈছিলো যে মই ফ্ৰিজটো সুধিলো তাছত ফ্ৰিজটো লৈ গ'ল। এ ভালকৈ আনিব তাৰ পিছত এই যোনে পইচা লৈছিলে সেতক কোম্পেনীৰ মানুহক ক'লে যে। তাৰ পছত সিহঁতে কৈ যে আমি ভাল কৰি দিম লৈ গুচি গ'ল কালি পৰহি মানে। দিম বুলি কৈছিলে দি থৈ যাবহি ভাল কৰি কিবা এটা হৈছে মানে গেছ আছে। আৰু গেছ ইমান পতককতে শেষ নহয় নহয়।
তাকে।
গেছ শেষ হল বুলি এনে হেৰি কৰিলে তিনি হাজাৰ টকা। এতিয়া ঠিক কৰি দিব সেনেকে কোম্পানী মানুহে ঠিক কৰি দিব পইচা নলয় আৰু।
অ কিবা ৱাৰেণ্টি আছিলে।
অহ ৱাৰেণ্টি আছে যে সেইকাৰণে। আ নহয় নতুন নতুন।
নতুন ন আজিকালি ছেকেণ্ড হেণ্ড বিলাকতো এই ৱাৰেণ্টি থাকে নহয়।
থাকে এইটো নতুন কি আমাৰ লোৱা হ'ল নহয় দুবছৰ তিনিবছৰ মান হল। অ মানে সেই আমাৰ ভাইটি চিনাকি। আছে যে তাৰপিছত সিহঁতে মানে পইচাটো যোনটোৱে আনিছে সেইটোৱে সিহঁতে ঠিক কৰিব। যে আপোনালোকে গেছ থকা থকা অৱস্থাত আপোনালোকে গেছ কিয় ভৰাই দিছিলে। স সেইটোয়ে কথা এতিয়া সেইটো কাৰণেতো মানে। কি ভৰিব সিয়াতে ভৰিব আমাৰ ই নভৰে আৰু অ। মোকে না চাবলৈ যদি নাজানাই কিয় চাইছিলা। বস্তুটো জানিব লাগিব জানি শুনি কৰা তোমালোকে কামটো। নাজানাকৈ তোমালোকে গেছ নাই বুলি। কলা গেছটো ভৰালা তিনি হাজাৰ টকা গ'ল সেই কাৰণে। সিহঁতক দি পঠিয়াইছে আনিলে চাগে এতিয়া। এতিয়া ভাত বনাই থাকোতে মোৰ হ'ল হেৰি গেছ শেষ হল।
অ অ এনে আগতে আনি থৈ দিয়া নাছিলে আপোনালোকৰ।
আনি থোৱা আনি থোৱা নাছিলে মানে মোৰ বুক কৰিছিলো বুকতটো কেনচেল হৈ গেছ নাননা কাৰণে। তাৰপাছত মোৰ চিলিণ্ডাৰটো ঘৰলৈ নিছিলে ঘৰৰ পৰা অনা ন এতিয়ালৈকে। চিলিণ্ডাৰটো ঘৰতে আছে ডাবুল চিলিণ্ডাৰ এটা লগাই দিছো মই বোলো এইটো ভৰাই থম। ঘৰলৈ নিলে আজিলৈকে চিলিণ্ডাৰ নাই মই এতিয়া গেছ শেষ হৈ গ'ল আকৌ।